শুনি শুনিছা
অ
তোমাৰ আৱাজটো সৰু সৰুকে আহিছে।
তুমি শুনিছানে?
মই খুনিছো।
আচ্ছা, শুনি থাকা ভাল কথা।
হা, হা, হয় ন।
উম, উম।
কি কৰিছা?
এয়া মই ভাত খাই আহি ৰুমতে শুবলে লৈছো।
হয় নেকি, কি খাইছা?
আজি
হয়, আজি।
খালো, ৰুটি খালো, লগত এ, পানী লাও চবজি খালো।
আৰু।
আৰু তাৰ লগতে খালোঁ পনীৰৰ চব্জি।
হয় নেকি?
হয়।
আচ্ছা, মই আজি ভাতেই খালোঁ ৰ'বা, মানে ফ্ৰাই-ভাজা ভাত। ভাজা ভাতেই খালো।
আচ্ছা, আচ্ছা, আচ্ছা।
উম, আৰু আমৰ এ, ৰস খালো।
তুমি চিনঞ্জু খাই পাইছা?
কি বস্তু?
টীমঞ্জু।
চিমঞ্জু কি বস্তু হয়?
চিমঞ্জু এটা মানে চানাৰ নিচিনা হয় হা। মানে এইটো এটা বেলেগ জাতিৰ হয়, মানে কেনেকুৱা মানে অলপ কোনে বা খাই, মই মানে এই আমি যে পি জিত আছিলো চুমি হ তৰ লগত মানে মই এখন, উম, মানে
কি বুলি কওঁ, যে, তেওঁলোকক কি বুলি কয়? যিখিনি অৰুণাচলীৰ নিচিনা মানুহ থাকে ন। নন আছামিচ আৰু ট্ৰাইবেল মানুহ তো, সেই ট্ৰাইবেল মানুহ খিনিয়ে কি, কিবা এটা বনাই মানে, চিনঞ্জু বুলি কয়।
হয়।
অ', সেইটো মানে এ, চানা, চানা নিচিনাকে বনাই, কিন্তু তেওঁলোকে কি কিবা এটা দিয়ে মানে, সেই চিনঞ্জুটো কিবা এটা বস্তু মানে নামটো। উম, খাবলৈ কিন্তু বিৰাট টেষ্টি দেই।
হয় নেকি, মই খাই পোৱা নাই।
অ', অ'। ইনে তুমি, তুমিটোতো মানে ট্ৰাইবেল মানুহে বনোৱা বস্তুবিলাক ট্ৰাই কৰি পোৱা নাই ন?
নাই, নাই।
মানে মই এদিন আ, আমাৰ পিজিত থাকোতে চুমি মানে ট্ৰাইবেল ন।
হয়।
তাই, মানে তাইৰ লগৰ কেইজনমানো আছিলে অৰুণাচলৰ, ত' আমি তাই তাইৰ লগৰ কেইজনৰ ৰুমত গৈছিলো মানে, তাৰপিছত অ', ৰুমত যাওঁতে তাই মানে সিহতি ভাত খাবলৈ লৈ লৈছিলে তাৰ পিছত ইমান জোৰ কৰিছে খা খোৱা খোৱা খোৱা এনেকে মই নাখাও বুলি ক'লো, কিন্তু খোৱা এনেকে ক'লে তাৰ পিছত ভাত খিনি দেখি খাবলৈও মন যোৱা নাছিলে, কাৰণ সিহঁতি চব বইল বনাই বুজিছা মাংসটো মানে হালধি নাই। মানে তেল দিয়া নাই এনেকে বইল মানে বুজিছা? তাৰপিছত আৰু অ', অ', বেছিভাগ বইলে খাই তাৰ পিছত মই মানে এনে কে অ', খাও নাখাও কে মানে অ', ভাতো ল'লো। বইল মাংসও দিলে লগত তে বইল কৰা কিবা লাই পাত আছিলে হা, লাই নে পালেংঙৰ পাত মানে বইল কৰিছে তাৰ পিছত মানে সেইয়াও দিলে লগতে। তাৰ পিছত মানে মই প্ৰথম যেতিয়া খাই চালো অ', এনেকুৱা টেষ্টি তি। মানে সিহতি বইল খাই যদিও বহুত টেষ্টিকে বনায়।
উম, মানে বইল খোৱা যো ভালো মানে আছে মানে শৰীৰৰ কাৰণে বহুত ভাল।
অ', মানে এনেই হেৰি নক ও দেই বইল খোৱাটো শৰীৰৰ কাৰণে ভাল বাৰু বেয়া বুলি কোনোদিনে নকওঁ। কিন্তু মানে কি হয় জানা মানে অ', একেৰাহে বইলো খাই থাকিব নালাগে, মানে কি হয়, মানুহে যেতিয়া বইল খায় ন' তে তেতিয়া মানুহ বেছি শকত হয়, মানে কি হয় চব পৰি মানত খাব লাগে মানে। ধৰা কোনোবা এদিন তোমাৰ এসপ্তাহত যেনিবা তুমি দুই তিনদিন মান বইল খাব পাৰা তাৰ তিন দিন মান তুমি তেল খাব পাৰা তেলটো খালেও মানে তোমাক একো অপকাৰ নকৰে, কিন্তু সেই বস্তু টো এটা মানে সীমা থাকে ন' উম। এতিয়া মই যোনখিনি খানা বনাও তুমিতো জানা মই কিমান ক'ম তেলত খানা বনোৱা ন' ত' সেই খিনি খালে একো অপকাৰ নহয়। আৰু ব তেল খাব লাগে হম। একেবাৰে তেল নাখালেও মানে তোমাৰ আহ একে বইল খোৱা মানুহ বিলাকতো ইমান ক্ষীণ-মীন নহয়।
নহয়।
মানে শকতে থাকে এতিয়া অৰুণাচলৰ মানুহ বিলাকোতো শকত তেওঁলোকো তো শকতে হয় ন'?
হয়, হয়।
মানে তেওঁলোকে বইলতো তেল দিয়ে কেতিয়াবা। ক'ম পৰিমানে হ'লেও মানে মানুহে তেলটো খাব লাগে।
হয়।
হ, যিখিনি বস্তু ধৰা প্ৰকৃতিৰ পৰা আহিছে সেইখিনি বস্তু মানুহে খাব লাগে যিমান যি আছে।
তাকেই।
উম, কিন্তু ক'ম পৰিমানে সকলো বস্তুৰ এটা পৰিমণ থাকে, সেই পৰিমমানতটো বেছি হ'ব নালাগে। উম, আৰু খোৱা বস্তুখিনি সদায় মানে হা মানে স্বাস্থ্যসন্মত বস্তু খাব লাগে। ধৰা বেছিকে বাহিৰা বস্তু নাখাব খাব নালাগে গে ঘৰতে বনাই খাব লাগে।
তাকে আৰু বেছি মছলাও খোৱা বেয়া বহুত বেয়া।
উম উম, মছলাটো মানে কি জানা ঘৰতে বনাব লাগে এতিয়া ধৰা জল কীয়া শুকান জলকীয়া আনি ঘৰতেই জলকীয়া গুড়া বনাই ল'ব পাৰা আৰু মানে লগতে আজিকালিতো মিক্সাৰ থাকে ন আগতেটো মানুহে এ হাতেৰে পিছে নে।
হয়।
তেতিয়াটোটো বেছি কষ্ট হয় কিন্তু এতিয়া কষ্ট নহ হয় ন এতিয়াটো মিক্সাৰত দি দিলে দেখোন হৈয়ে যাব লগে লগে।
তাকে মানে আমি আমাৰ আমাৰ যদি
ধৰক ঘৰৰ জলকীয়াবিলাক শুকুৱাইও লব পাৰি হয়নে যদি বাহিৰৰ শুকান জলকীয়া কীয়া নানে।
তাকে আমাৰটো হাল হালধীৰ গছ আছে মানে আমি অকমান মানে মাটি আছে তাতে হালধিৰ খেতি কৰিছে মায়ে। হালধীৰ খেতি কৰি কেনে শুকাই মেলি চাগে চাগে এতিয়া আ চে বেচি কেনে বনাব নিকি তাক গুড়া কৰিব নিকি। আৰু বহুত ধুনীয়াকে শুকাই লৈছে ত' তেনেকে মানে জলকীয়াৰো পাৰি। আৰু আমাৰ ৰাজস্থানতটো মেথি শুনিছা ছা
উম উম।
আ এই মেথিটো মানে ফেমাচ। মানে মেথি গোটা মেথিটো নহয় মেথিৰ পাত।
অ অ বুজি পাও তাত পৰঠা বনাই খাই ন মিঠিৰ পৰঠা?
হয় হয়।
তোমালোকৰ ঘৰত নবনাই নিকি?
মই বাৰু ইয়াত খাই পোৱা নাই মই ৰাজস্থানত খাই পাইছো।
মায়ে ইনে বনাই নাই মেথি পৰঠা?
মই আজিলৈ খাই পোৱা নাই মাৰ হাতৰ।
অ, মই এবাৰ খাইছিলো দেই আমাৰ কলেজৰ ছোৱালী এজনীয়ে লৈ গৈছিলে।
আচ্ছা।
তাৰপিছত তাই মানে বৰ ধুনীয়া খানা বনাই, তাই নিজে বনাওঁ বুলি কয় বাৰু দেই আমাক।
আচ্ছা।
নিজে বনাই চাগে তাই মিছা কথা নকয় বাৰু।
আচ্ছা।
ত' মানে কি হয় হেৰি তাই মানে এদিন মেঠিৰ পৰঠা লৈ গৈছিলে এদিন নহয় বহুত কেইদিন লৈ গৈছে দেই। আৰু মানে ইমান ধুনীয়া লাগিছে! অ, মেথি পাতৰ পৰঠা মানে। যোনটো শাক থাকে ন। সেইটোটো তিতা থাকে ন সেইটো মানে এ তাত, প্ৰথমতে মানে কাট ভালকে ধুই, তাৰপিছত কাটি, মানে নিমখ দি এনেকে কিবা মোহাৰে নেকি।
তাকে তিতাতো গুচাই দিয়ে।
অ', অ', তিতটো পুৰা গুচাই, এ আটাখিনি মঠু তে মানে সেই, উম দি দিয়ে তাতে।
আহ, তাকে মই মই তেনেকেই খাইছো, বায়ে তেনেকেই বনাইছিলে। বহুত মানে, হয় হয় মানে পৰঠাই, পৰঠাই বনাই।
নাই, নাই সেইটো কথা কোৱা নাই, মানে পৰঠাৰ নিচিনাকে যে মেথি সেই পৰঠাটো মানে ভিতৰত আলু যেনেকে ভৰাই, তেনেকে ভৰাই মেলি মেথি পৰঠা নৱনাই।
নাই নাই অকল পাতৰে বনাই।
মানে, এ আটা খিনি মঠি থাকোতে তাৰ ওপৰত মেথিটো দি দিয়ে।
অ', অ' তাকে নহ'লে, এনেকেও পাৰে যেতিয়া ৰুটিটো বেলি লয়। উম, তাৰ ওপৰতো মানে চিটকাই কেনে, তাৰ ওপৰত আৰু বেলি দিয়ে। ত' বস্তুটো পাততো লাগি যায় ন'। ৰুটিটোত, তেনেকৈও মানে বনাব পাৰি, বায়েও তেনেকেই বনাইছিলে।
আচ্ছা, আচ্ছা, নহয় মানে লগতে মথি দিলে মানে, লগতে মথি দিলে খাবলৈ বেছি ভাল হয়।
হয়।
উম।
আৰু, আৰু আমাৰ মায়ে টো মেথিৰ চব্জি বনাই। পাটৰ নহয়, গোটা মেথিৰ। কিন্তু মই নাখাওঁ, মই তিতা ভাল নাপাওঁ।
তিতা নহয়নে, সেইয়া চব্জি।
অলপ তিতা হয়, মানে ভালো লাগে খাই কেনে। মই এবাৰ খাইছিলোঁ, কিন্তু নাই মোৰ হজম নহ'ব, মানে মোৰ দ্বাৰা নহ'ব। মানে আম, হেৰি দি বনাই, এ আম দি কেনে বনায়। কেঁচা আম, হয় কেঁচা আম।
মেথিত আম দি।
হয়, মানে কেঁচা আম যে থাকে যে।
অ', অ', অ'।
কেঁচা আম দি, কেনে বনাই। ভাল লাগে খাই, এবাৰ ৰুটিৰ লগত খাই পাইছিলোঁ।
দোকান খিনি কেতিয়া, কেইটা বজাত খোলে।
ক'ত?
তোমালোকৰ মানে, এইকণত দোকান খিনি কেইটা বজাত খোলে ৰাতিপুৱা।
ৰাতিপুৱা আঠা, নটা।
চব দোকান খোলে নে?
চব মানে, মই তেনেকে ক'ব নোৱাৰো অ', মানে আঠটা নটা অ' ৰাণী মাৰ্কেট খোলে নটা না, না আঠটাত নোখোলে।
মানে মোক কিবা লাগিছিলে মানে।
আচ্ছা নটা মানত খোলে।
উম, উম। মই নিজে গৈ লৈ আহিম নে।
নাই মই আনি দিম দিয়া।
উ ম মোক জললিয়ে লাগিছিলে পাহৰি গলো মই।
পাই যাবা।
উম।
মই উলাই দিম সোনকালে তেতিয়া মই লৈ আহিম দিয়া।
উ তুমি কিবা কৈ আছিলা মেঠীৰ কথা।
অ'মানে তেনেকৈ আৰু বনায় আৰু আম চাম দি কেনে। কেঁচা আম খাই ভাল লাগে কিন্তু, মই এবাৰে খাইছিলো। টো ৰুটিৰ লগত মানে ভালেই লাগিছিলে কিন্তু
মই কিন্তু মানে উম কেঁচা মেথিৰ হয় মেথিৰ মানে গোন্ধতো সহ্য কৰিব নোৱাৰো। উম মানে কি হয় নহয় নহয় এনে মানে, পাঁচফোৰণ দিলে মই ভাল পাওঁ দেই কিন্তু মানে অকল যদি মেথিৰ, কিছুমানে কয় ন' ৰাতিপুৱা মেথি পানী খালে মানে, টা ভাল ত' এনে সেই মেথি, টো মোৰ সহ্য নহয় মানে মোৰ।
আচ্ছা ৰ'বাচোন মই তোমাক, পিছত কল কৰি আছো ৰবা হা।
অ', ঠিক আছে।
মোৰ ফোন এটা